অ ভালু কি খবৰ তোমাৰ? অ আজি কি কয় ডিউটি যোৱা নাই?
নাই যোৱা। এ ছুটি লৈছো গা বেয়া আছে
অ গাটো বেয়া নেকি তোমাৰ?
অহ।
অ কি জৰ চৰ উঠি আছে তোমাৰ?
অ কালি গৈছিলো মেডিকেল দেখাবৰ কাৰণে।
অ কি হ'ল তাৰপিছত?
সেই এতে কৈছে আকৌ যোৱাকালি আহিব কাৰণে।
বা এই কি ক ৰিপৰ্টিং কৰিব দিছে? কিবা ৰিপৰ্ট চিপৰ্ট এইবিলাকৰ কাৰণে কিয়?
এ নাই ভয় লাগে মোক
হয় কি হ'ব ৰু, আৰু এই কি কৰিবা ইদাৰো চেঞ্জ হৈ আছে না। সেইকাৰণেও হ'ব পাৰে যেনেকা বৰষুণ বতাহ চলি আছে তাৰ পিছত গৰম দি দিয়ে।
অঁ অঁ
এই ভাই বহুত বহুত দিগদাৰ মোৰ বাবুৰো জোৰ চৰ উঠি আছে
অঁ আৰু ক'ত আছে?
অ' মোৰ বাবুৰো জ্বৰ চৰ উঠি আছে একদম। কিন্তু কি কম এতিয়া এই অ' কোৱা কোৱা।
এতিয়া ক'ত আছে?
এতিয়া মইতো ঘৰতে আছো ভাবিছিলো এবাৰ এই কি কয় তাক লৈ যাওঁ বুলি হচ হচপিতেলত কিন্তু মানে গাৰটো গৰম হয় আৰু ঠাণ্ডা হৈ যায় এইকাৰণেও অলপ চিন্তা লাগি আছেও দেখাই আহো নিকিনে এবাৰ বাবুকো সিয় সৰু চলি না সৰু চলি না হলো।
উম দেখাই আনক।
অহ আৰু তোমাৰ খবৰ পাতি?
অ আছে আৰু ভাল চলি আছে
অ' আৰু কি কয় ফেমিলিৰ ঘৰত?
এ ভালে আছে।
অঁ, কি কৰি আছে এনতে?
এই আছে এনেই, টোপনি মাৰি আছে এ গৰম দিছে যে ইমান।
অ' আৰু এই কি কয় দাদাৰ কি খবৰ তোমাৰ, ডাঙৰ দাদাৰ?
এ ভালে আছে, কামত।
আৰু এই কি কয়, তুমি কি কাম কৰি আছা?
এ, এতিয়া কৰি আছো এ, টাটা মটৰ্ছৰ।
হা হা?
এ মহিন্দ্ৰা পাৰ্টচত কৰি আছো।
অ' আচ্ছা। মহিন্দ্ৰা পাৰচত নেকি? হয়। এ, কি কয় ভাল কোম্পানী নেকি এইটো?
অ'।
অ'। নামটো শুনিছিলো কিন্তু তাতে যোৱা নাই আজিলৈকে।
যাবা ফেন্ঞ্চি বজাত যাবা আমাৰ হিম্মত চিং পেট্ৰল পাম্পৰ আগত।
অ' অ' হয় নেকি ন মোক কৈ আছিল বহুত মানুহে তাতে। এইবিলাক আছে তাতে তাতে এবাৰ যাই চাবা, মই কৈছো সময়ে নাপাও যাওঁ। খবাৰ।
অ' চাই লওক, যা টাইম পালে যাব।
অ' সেইটোয়ে ভাবি আছো কিয় মোৰো গাড়ীৰ কিবা কিবি আছে। ঠিক কৰাব লাগিব, অলপমান অলপমান কিবা-কিবি মানে বেয়া হৈ আছে বস্তুবিলাক, পাৰ্চবিলাক।
অ, অ, চাই লওক যেতিয়া টাইম পাই আহিব আৰু কি।
অ' অ' হয় হয়, ঠিকে কৈছা তুমি। চাওঁ এজন এই কি কয় দাদাই মাতিছে মোক, তাতে এবাৰ মই যাম। গৈ কেনে, কিবা কয়।
অ'।
এ ভাই ইমান গৰমত ক'তো যাবৰ ইচ্ছা নাই ৰে ভাই ক'তো যাবৰ ইচ্ছা নাই মোৰ। যেন যেনেকা গৰম দি আছে নহয়।
হেইটোৱেটো, কি হব?
ঘৰৰ পৰা ওলাবৰে মন নাযায়। জানানা? এনেকা গৰম। আৰু এই এই কি কয় দাদাই ফোন কৰি মাতি আছে। যে আহা তুমি, তুমি আহা।
অ' তই নাই যোৱা?
নাই যোৱাৰে ভাই কেনেকা যাম? ইমান গৰম।
অ'।
অ', অ'।
দিয়া ঠিক আছে।
নাই নাই নাই আৰু। আৰু এই কি কয় মই কি কৈ আছিলো আৰু এই কি কয় তোমাৰ এই যে স্কুটি এটা আছিল নহয়?
অ' অ
স্কুটিটো কিহ'ল তোমাৰ?
এইটো বিক্ৰী কৰিলো।
কিয়?
এ তাৰ গাইপ ইঞ্জিনখন বেয়া হৈছিলে, চিচ চিচ মাৰিছিলে ৰাস্তাত।
অ' হয় নেকি নাই মোক এ এই কি কয় কোনোবা মোৰ চিনাকি হে।
অহ ',
এটা মোৰ এই কি কৰিছ নাকি আছে এজন ল'ৰাৰ
অহ ',
কিন্তু এ কি কয় তুমিতো আগতে বিকি দিশা এইটোটো
অ নহলে তুমি ল'লা হয় নেকি কোনোবা ল'লেই হয় হেল্ল' আৰু আৰু আছে ছে মোৰ চিনাকি গাড়ী এনেকুৱা এটা দুটা
কিমান মানুহ দি দিব এনে
এই থাৰ্টি ফাইভ ফটি দি দিব ভাল কণ্ডিচনত আছে দুইহেজাৰ একিশ মডেল
দুই হাজাৰ একৈশ মডল না আচ্ছা এই কি কয় কিমান কি এই কি কয় কিমান কলা তুমি
থাৰ্টি ফাইভ
অ থাৰ্টি ফাইভ এই কি ক গাড়ীটো দেখাই দিবা নেকি এবাৰ মোক
অ চাব পাৰিবা তুমি আহিবা ফোন কৰি কিনি এ আমাৰ বিৰব়ী
ভিৰুবী বিিৰুবাৰ ইতকৈত
বিৰবাৰী আাৰ যে গাহৰি কেইটা চপ
অহ ',
তাতে আহিলে আহি কিিনি ফোন কৰিলে হ'ব
অ', হয় নেকি ন আৰু তোমাৰ এই কি কয় দেউতাৰ এইবিলাক কামবিলাক হ'ল ন হোৱা নাই।
এ এতিয়ালৈকেতো হোৱা নাই
কিয়
এ নেক্ষপিং চাৰ্টিফিকেটটো অহা নাই - নাই তাৰ কাৰণে।
অহ তে কোনবা তুমি কৈছা নে নাই কোনবা মানুহ
এ কৈছো এটা আছে মোৰ চিনাকিকিল এটা আছে এডভকেট তাক কৈছো যিয়ে কৰাই আছে ই কৰাই আছে এই কৈছে তে পোন্ধৰ দিনত দি দিম মই চব নাই ই দি দিল হয় ই দি দিল হয় ই অমুব মেলাৰ কাৰণে যে চবৰ ডিউি পছে তাতে চাৰি দিন মমান চৌবিশ ঘণ্টা কে তাৰ কাৰণে ছয়দিন দেখোন বন্ধই আছে অ, আৰু দুই দিন ৰেষ্ট ল'ব বন্ধ ল'ব
আচ্ছা আচ্ছা আচ্ছা হয় নেকি আহ অ অ অ আহ আহ ঠিক আ আৰু
আৰু কি আছো আৰু
এতিয়া ক'ত আছা তুমি
মইতো এতিয়া ৰংজুলি
অ অ হয় নেকি সেইকাৰণে মই এই কি কয় এজনক সুধিছিলো তোমাৰ কথা
আহ
মই তাক কলো তাকে কি কৰি চাইছিলা নেকন্তু তুমি কি কৈছে নাই নাই দাদা বহুত দিন হ'ল মই লগে পোৱা নাই আৰু তোমাৰ এই কি ক বাইকো এটা আছিল ন আৰ ট আৰ
অ আপাচি গিছ।
আপাচিটো অ অ।
ত এইটোতো কেতিয়াবাই বিক্ৰী কৰলো মই।
কি কওঁ ৰে ভাই এইটোও বিকি দিলি।
অ এ দাদাই বিকিছিলে।
অ ভাই কি ল'লি এতিয়া?
এ এতিয়া কিবা ললো এটা। এতিয়া বাইক এটা লম একটিভা এটা লৈছো। এতিয়া বাইক এটা লম। ল'ম এটা ৰয়েল এনফিল্ড ল'ম।
অ আচ্ছা ৰয়েল এনফিল্ড ল'বা না কি ল'বা, ক্লাছিক নেকি? অ' হয় নেকি ন, আৰে এই কি ক আৰু এটা কথা আছিল।
কি?
এই কি কৈ মোৰ বন্ধু এটা আছে গাঁৱৰ পৰা আহিব ই
অ'
এই কি কয় তাক কাম লাগে
কাম লাগে, কামটো আছে দেখোন।
উম, বেচেৰাৰ মা মানে ঘৰৰ কণ্ডিচন টো অলপ বেয়া চলি আছে, দেউতা আছে দেউতা ঢুক ঢুকাইছে তাৰ, সি আছে তাৰ মা আছে অ', হ'
আহিব কোৱক হৈ যাব।
ক'ত আহিব লাগিব? এ-এতে কি কৰিলগ ধৰিব দিওঁ তোমাৰ।
অ' দিয়ক।
ঠিক আছে তোমাৰ এই কি ক ফোন নম্বৰটো দিলে হৈ যাব না?
অ', অ'।
ঠিক আছে ফোন নম্বৰটো তোমাৰ দিম, আৰু তুমি যদি অলপ তাক চাই দিয়া তাৰে, এই কি কৰে কাম চাম, বেচেৰাৰ অলপ সহায় হৈ যাব।
দিয়া দিয়া তুমি দিবা তাক নম্বৰটো মই
অ অ অ তাৰ মাৰ এই কি ক কণ্ডিশনটো অলপ এই কি ক ভাল নহয় দেউতা ঢুকোৱাৰ পিছত তাৰ
অ দিয়া দিয়া
উম আৰু
আৰু আছো আৰু
আৰে ভাই ময়ো মোকো এই মাত্ৰ ইমান ফোন আহি আছিল মই কি বুলি কওঁ তোমাক বাৰে বাৰে বাৰে বাৰে বাৰে বাৰে ফোন মাৰিছিল অটো কিন্তু মই যাবৰ সময়ে নাপাওঁ ভাই
অহ
ক'ত যাম কি কৰিম আৰে ভাই সময়টো নাই আ টাইমটো ওলাম কেনেকা
এইটো হয়
উম কিমান চেষ্টা কৰো মই অ ব আৰে নহয় মই বহুত এ কি কৈছে চেষ্টা কৰো বেলেগৰ এই কাম কৰি দিম এই কাম কৰি দিম কিন্তু সময়ত সময় ওলাব পৰা নাই ঘৰৰ ইমান কাম বিলাক থাকে তাৰ পিছত বাবুৰ অলপ জ্বৰ চৰ উঠি আছে মানে কি বুলি কওঁ আৰু এই জনী আমাৰ যোন যতে কি কয় ইনচাৰ্জ আমাৰ সিও অলপে কি কয় ডেঞ্জাৰ কালি মই কলোঁ এই এই কি কৈছো চুটীৰ কাৰণে আৰু তেওৰো ভুল নাই মানুহ মানুহ নাই এই কি কয় কেনেকে মেনেজ কৰিব
এইটো হয়
হয় না নাই মানুহ যদি থাকে মেনেযে কি কয় কৰি দিব পাৰে মানুহ যদি নাই ডিপাৰ্টমেন্টত ইনচাৰ্জ ভেচা দিয়ে কি কৰিম দিব অ তাৰপিছত মোক বুজাইছে যে চোৱা তুমিতো নিজে চাই আছা এতি কি ক মানুহ নাই কেনেকে কি হব মই কৈছো হয় বাইদেউ এই এইটোও কথা হয় নে নহয় আচ্ছা এই এই যে গগ' অট' যে হয় ঘগ' অট'
এয়া অ
এইবিলাক লৈ যদি ভাড়া চাড়া মাৰো কিমান মান
এদিনৰ মেক্সিমাম মেক্সিমাম যদি এদিন যদি আঠ ঘন্টা ভালকে চলা। মেক্সিমাম তেৰশ বাৰশ টকা মাৰিব পাৰা এনেই। আৰু গেছৰ পইচাও বেছি নাই দে এই দিনৰ মেক্সিমাম এশ পঁয়ত্ৰিছ টকাৰ গেছ ভৰালে মেক্সিমাম তিনিশ কিলোমিটাৰ।
আচ্ছা এই এই কি ক গেছে কি চলে নে কি এইটো
অ অ এ চাৰজে দি চৰি চৰি চাৰ্জ চি এন জি অ আছে। টো ডাবল পাৰ্টছ আছে এইটো গেছ আৰু ইলেক্ট্ৰিক দুটাই। ইলেক্ট্ৰিক যদি কৰা যদি তোমাৰ মাহত কিমান? চাৰে তিনি হাজাৰ যাব বিল এশ বিশ টকাকে আৰু গেছ এক্সট্ৰা ভৰাই ৰাখিব পাৰা। ইমাৰজেঞ্চিৰ কাৰনে অ চাৰ্জ শেষ হলে গেছ দিম আৰ এইটো অটো এতিয়া অন ৰোড অন ৰোড ললে তিনি লাখ সত্তৰ হাজাৰ টকা আছে এতিয়া অন ৰোড ফাইনেন্সত ললে চাৰি লাখ টকা মান যাব। এক বছৰতে মেক্সিমাম ওলাই যাব এক বছৰতে ওলাই যাব। আধা পইছা ভাল পইছা। এ বহুত পইচা আছে এইটো বহুত যদি যদি দিনত যদি। ছয়টাত ওলাই কিনি যদি তিনিটাত বন্ধ কৰি দিয়ে বাৰশ টকা তেৰশ টকা মাৰি কিনি আকৌ তিনিটাত। ভাত চাত খাই কিনি ৰেষ্ট কৰি কিনি ৰাতি চাৰে নটা মানত ওলাওক। আকৌ মাৰক দুটা তিনটা লকে মেক্স।